ভণ্টি। অ ভালেই তোমাৰ
অ এ ভালেই মোৰো।
অ কি কৰি আছা?
এ ধূপ চাকি দি উঠিছো।
অ চাহ তাহ খালা?
চাহ নাই খামহে। খালে আপুনি?
মই ধূপ চুপ দি খালো চাহ।
অহ।
এতিয়া ক'ত আছা? ঘৰতে আছা নে?
অ' ঘৰতে ঘৰতে।
উম কিবা কৰি আছা?
কিবা মানে এনে কিবা ছোৱালীজনীক পঢ়িবলৈ অকমান বোলো। তাইক অকমাণ পঢ়াবলৈ লওঁ। সেয়াই। বাকী পিছত দেৰিকে অকণ ভাত বনাম। ভাত বনাম আপোনাৰ আজি মাছ আছে বাৰু জিকা দি পেলাই তেনেকে বিলাহ- বিলাহীয়ে দিও নে নেমু টেঙাই দিও তেনেকে বনাম বুলি ভাবিছো।
উম। আজি গৰমো ন অলপমান?
অ তাকে বুলো নেমু চেপি দিলে খাবলৈ মন যাব।
উম। বৰষুনো নপৰিলে বৰষুনটো ধৰি থাকিলে, নপৰিল। বৰ গৰম উঠি আছে একে গপ গপ
উম। আপুনি কিহেৰে বনাব?
মই দালিকে বনাম মাছ চাছ নাৰাখিলো। মোৰ মানে সকাম আছিলে যে মই তালৈ গলো, সেইকাৰণে মাছ চাছ দিনত নাৰাখিলোৱে। তাৰপিছত এতিয়া বোলো অ অলপমান দূৰত আছে। চিলে
কি কিবা ঘৰৰ? নাই, বেলেগ খেলৰ।
হেৰি। শ্ৰাদ্ধ আছিলে মানুহ এঘৰ।
অহ অ'।
ল আৰু। তাতে জা-জলপান খাই আহিলো। দিনত ভাত নাখালোৱে‌।
অ' হয় নেকি?
অ' এতিয়া বোলো তাকে দালি কে বনাম আৰু ভাজি-চাজি অলপমান কিবা বনাম ইমান গৰম ন' কিবা বনাবলৈও এলাহ।
উম এ আমাৰ তাতো বছেৰেকীয়া নামঘৰত হেৰি পালনাম। পাতিম নহয়, মাতিম আহিব।
অহ অ'। যাবা লাগিব এতিয়া উম'।
ভাল লাগে বহুত হেৰি দূৰৰ ভকত। খিনিও আহে যে উম। ভকত বহুত মাতে।
অ' ভালো লাগে আমাৰো সেই ভাদ মাহতহে পাতিব বোলে।
আপোনালোকৰ ফালে ভাদ আমাৰ হেৰি আমাৰ আকৌ ব'হাগ, জেঠ। থ' এইখিনি দিনৰ ভিতৰতে সিফাললেও আকৌ দিগদাৰ হৈ যায়গে যে। ভাদ মাহতো গৰমতটো বেছি হয় সেইটো কাৰণে মানে এতিয়া পাতিম বুলি কৈছে। তাৰপা আকৌ সিফালে। আকৌ আমাৰ হেৰি ভাগৱতো পাতে নহয় তিনিদিনীয়াকে।
অ'-অ' আজিকালি ভাগৱতটো চবতে হৈ থাকে।
অ' তাকে ভাগৱতো তিনিদিনীয়াকে পাতে সেইটো একে ডাঙৰ উৎসৱৰ নিচিনা নিচিনাই হয় নহয় আমাৰ। সেইগিদিন একেবাৰে গো গোটেই গাঁৱৰ মানুহৰ ঘৰৰ পদূলিয়ে-পদূলিয়ে চাকি জ্বলাব গামোচা এনেকে বাঁহ এডাল দি পেলাই গামোচা দিব। মাছ, মাংস মানে কোনেও ধান্দা
নাখায় আৰু অ' দেখিছো তেনেকে বহুততে গাঁও বিলাকত তেনেকে বহুত দূৰলৈকে কে গামোচ আও চাকি জ্বলাই-জ্বলাই থই দিয়ে বাটত।
থাকি অ, তাৰপিছত আকৌ অ, তাৰপিছত আকৌ আপোনাৰ গো গোটেই গাঁৱৰ মানুহে যে, ঘৰত সেইকেইদিন কোনেওঁ চাহো বনাব নালাগে, ‌ ভাত তো বনাব নালাগে, চব ভাগৱতলৈ যাব তাতে মানে অহৰহ উম পোন্ধৰ বিশ জন মান মানুহে ভাত বনাই থাকে চাহ বনাই থাকে, অ, তাতে গৈ খালেই হ'ল আৰু ঘৰ ঘৰত আহে খালি কোনোবা কিবা কিবা অসুবিধা হলে আহিল, আকৌ তালৈ গ'ল। ভাগৱত শুনিব, খাব দিব
ভাল লাগে ন, সেইকাৰণে ধৰি লোৱা খোৱা বোৱাটো যে তাত হয় শুনি থাকিব পাৰি। আৰু
অ শুনি থাকিব পাৰি তাৰমানে সেয়া, ৰাইজে মানে তুলেও অলপ অলপ, তাৰপিছত কিছুমান মানুহে দাম দিয়ে যাৰ অকমান অৱস্থা পাতি ভাল তেনেকে প্ৰতি সাজ, অ, এসাজ এসাজ তেনেকে গাঁৱৰ মানুহ খিনিয়ে তেনেকে দানোঁ ভাল, বহুত ভাল লাগে। এইবাৰ, এইবাৰ মাতিম আহিব।
অ যাম দিয়া, ন, আমাৰোঁ ইয়াতো পাতে নহয়, আমাৰ তেনেকে নাপাটে ধৰি লোৱা, অঁ নামঘৰত এদিনিয়াকে পাতে আৰু, এদিনীয়াকে পাতে পইচা পইচা চ‌ইচা তোলে খোৱা বোৱাতো দিয়ে চাহ ৰুটি হে। খোৱাই আমাক
অ', আমাৰ হেৰি, বহুত দূৰৰ হেৰি ভাঙনি কৰিবলৈ ভাগৱতৰ অৰ্থ ব্যাখ্যা কৰিবলৈ বহুত দূৰৰ দূৰৰ মানে ভাল ভাল মানুহ বোৰ নিমন্ত্ৰণ কৰি আনে। ভকত, তেনেকে নিমন্ত্ৰণ কৰি আহে অহৰহ তিনিদিন একেবাৰে আপোনাৰ ইমান অ সেইকেইদিন আপোনাৰ ইমানেই ভাল লাগে মানে নহয় নহয়, তাৰ পিছত শেষ হোৱা দিনাখন কিন্তু গাতো বহুত বেয়া লাগে আৰু মন
উম ডং ডং যায় গ না
মানে এনি টাইম আপুনি আৰু তাতে আমাৰ কি হয় নামঘৰটো ওচৰতে ঘৰ যে একে ধুনীয়া মানে একে নাম আপুনি ঘৰলৈ আহি পেলাই বোলে অকমান বাগৰ এটা দিও বুলি ক'লে ধুনীয়াকে ভাগৱত পঢ়ি থাকিব বাখ্যা কৰি থাকিব সেইবোৰ শুনি থাকিব মানে ইমানেই ভাল লাগে মানে আপুনি মই কৈছো নহয় এবাৰ গ'লে আপুনি কব মই কাইলৈৰ কথা কওঁ শুনি ইমান ভাল পাব
অ এমাহ ওচৰতো হয় যেনিবা যেনেকে এদিনিয়াকে হয় আৰু এমাহ ওচৰত ৰাস মন্দিৰ আছে যে। তাতে ৰাখ চা- ফালে সেইকেইদিন উৎপাত তাকে বহুত হুলস্তুল হৈ থাকে অ তাৰপিছত পিছতে সে ভাগা পিছত বহুত বেয়া লাগে এইকেইদিন উদং উদং হৈ যায়গ
একে গোটেই গাঁৱৰ একে সৰু পৰা একেবাৰে ডাঙৰলৈকে চবে মতা মতা লৰা বা ডেকা লৰা বা মতা মানুহখিনি গোটেইখিনিয়ে ধুতি পিন্ধিব সৰুৰ পৰা একে ডাঙৰলে ছোৱালীবোৰেও চাদৰ মেখেলা পিন্ধিব দেখিয়ে ভাল লাগে মানে অ পৰিৱেশ।
অ সেইটো কয়ে নহয় আজিকালি ভাগৱতত চবকে চাদৰমে মেখেলা পিন্ধি যাব দিয়ে অ সৰু ডাঙৰ চব ওলাই ফালে
অ এনে আমাৰ ফালে হেৰি নামঘৰৰ ভিতৰত এনেকে সোমাব হলে লং পেণ্ট পিন্ধি মানে ল'ৰা বা সৰুখিনি একেবাৰে বেলেগ
আহ বেলেগ কথা আহ।
এনেকে ধুতিয়ে পিন্ধিয়ে যাব দিয়ে আকৌ ছোৱালী মানুহকো মানে তোলনিৰ নোহোৱালৈকে আৰু তেতিয়া সিহতে তেনেকে যাব পাৰে তুলনি হোৱাৰ পিছত তইও নামঘৰত কিবা পাতিলে বা নামঘৰলে গ'লে ভাগৱতেই হওক বা মানে ভাদ মাহৰ নামেই হওক পাল নামেই হওক
অ উম তেনেকুৱা হলে ভাল লাগে ন পৰিৱেশ ভাল থাকে পৰিৱেশটো ভাল হয় ন চাদৰ মেখেলা পিন্ধি গলে উম কিছুমানে চুৰিদা পিন্ধিব সেইফালে ধৰি লোৱা দেখিব বেয়া হয়। সেইকাৰণে চাদৰ মেখেলা কৰিছে ন ইমান এখন সমাজৰ মাজত ন।
অ তাৰ পিছত আকৌ শেষৰ দিনা অ শেষৰ দিনা কি কয় গম পাইছে? নাই ৰাতি শেষৰ দিনা খোৱাই বোৱাই লৈ পেলাই গোটেই হেৰি নামতি দল মানে ভাল নামতি দল মাতে যোৱাবাৰ হিমা বায়নক মাতিছিলে। তাৰ পিছত আৰব অ মই যোৱাবাৰতে আগৰবাৰ হিমা বায়ন। টা আগৰবাৰ ভাগ্যশ্ৰী অ ভাগ্যশ্ৰী দেৱী। তাৰপিছতে এইবাৰ আনিছিলে কুইন হাজৰিকা দৰঙৰ।
অ অ
থকা আৰু মানে
অ অ হিমা মায়ন ধনীও বৰ ধুনীয়া নাম।
বৰ ধুনীয়া নাম গাই মাতটো ইমান ধুনীয়া ন।
উম শুনিছো এ ইমান ধুনীয়া হে গাইছ।
ইমান নিৰ্মল সুৰটো ইমান। ধুনীয়া মাতে কথাই। এনে ব্যৱহাৰ পাতিও ছোৱালীজনী বৰ ভাল। বৰ ভাল ছোৱালীজনী কথা পাতি পাইছো নহয়। এই মই গোটেইকেইগৰাকীতকে মানে সে এই। ভাগ্যশ্ৰীও পাইছো বা হেৰি হিমা বায়নো পাইছো কুইনো। গোটেই কেইগৰাকীতকে মানে হিমাবায়ন বেছি মানে ভাল আৰু
অ অ নাম কেইটা শুনিব ভাল লাগে ন। অ সৰু ছোৱালী উম উম।
টো আহে লগতে
আহ- দেখিছো দেখিছো আমাৰ ওচৰত আহিছিলে তাই নামটো এটান মই সেয়া নাম চাবলে যাব ভাল পাওঁ নামত নাম গোৱা চাই পেলাই অহ বৰ ভাল পাওঁ এই আইখান মত
চে নামতি অহ।
এইখন মানে বেলেগ বৰুত ধুনীয়া লাগে ন
অ
উম। সেয়া ধুনীয়াকে আখ্যান সেইয়া শুনিবয়ে ভাল লাগে অ
আকৌ ভাগৱত যে হয় সে হেৰি ভিডিঅ চিডিঅ' কৰে যে। আকৌ সেই ভাগৱতৰ ভিডিঅ' তাৰপিছত এই নামৰ ভিডিঅ' গোটেই মানে গাঁৱৰ মানে যুৱক সংঘ এটা আছে আমাৰ গাঁৱত সংঘ তাই আছে সেই সংঘটোৱেহে তেনেকে নে মানে আমি অৰিহণা দিও আৰু মানে সিহঁতে গোটেই কষ্টতটো সিহঁতৰ বেছি হয়। সিহঁতে কৰে তাতে সিহঁতে আকৌ এনেকে হেৰি ভিডিঅ' কৰে নহয় গৈ পেলাই সেই গোটে গাঁওৰ ৰাইজক আকৌ সেই তিনিআলিত বেন এই হেৰি মাৰি ল ওলাই যায় টিভিত নিচিনাকে পৰ্দাত দেখুৱায় গোটেইখন ভাগৱত আকৌ দেখুৱায় অ মানে কোনে কি কৰিছে। কৰিছিলে প্ৰথম আৰম্ভণিৰ পৰা শেষলৈ তাৰপিছত আৰু নিমন্ত্ৰণ কৰা মানুহকো ধুনীয়াকে এই ধৰক বিদায় দিয়াৰ পৰা ধৰি একেবাৰে
উম উম সেই যে মাননি চাননিও দিয়ে। চাগে ন
দিয়ে সম্বৰ্ধনা পত্ৰ দিয়ে মাননি দিয়ে
অ হেৰি কৰি থকা মানুহ কেইজনক ন পুথিভৰা কেইজনকো পইচা দিব লাগে ন আমাৰ আমাৰ ইয়াত আকৌ হেৰি ওচৰতে গাই যে পইচা চইচা দিব নালাগে এনে গাই সি
এয়া যোৱাবাৰ লখিমপুৰৰ পৰা আহিছে সেইজন মানুহ লখিমপুৰৰ পৰা নিমন্ত্ৰণ কৰি পেলাই মাত পিছে ইমান দূৰৰ পৰা আহিছে তেওঁ গাড়ী ভাড়ায়ে কিমান হয়নে। আহা যোৱা আৰু টোপনি ক্ষতি কৰি পেলাই ইয়াত ভাগৱত পাঠ পঢ়ি থাকিব।
অ তেনেকুৱা দিবই লাগিব।
দিবই লাগিব আকৌ সে তেওঁলোকৰ মানে সেইটো সিহঁত তেওঁলোকে মানে সেইটো প্ৰতি মানে আধ্যয়াত্মিক হেৰিটোৰ প্ৰতি তেওঁলোক সোমায়েই গ'ল
অ অ।
সেইটোৱে তেওঁলোকৰ এতিয়া কিছুমানে ধৰক বৃত্তি হিচাপে ওলাইছে জীৱনৰ মানে সেইটো কৰিয়ে চলিম বুলি মানে ভগৱানতে লীন। যোৱা নিচিনাকে গৈছে।
উম আমাৰ আকৌ এঘণ্টা দুঘণ্। তা ইমান মানহে পঢ়ে যে। সেইকাৰণে পইচা পাতি নিদিয়ে আৰু।
নহয় নহয় আমাৰ তাত একেবাৰে আপোনাৰ গোটেই গাঁৱত ভাগৱত খন ঘুৰাব প্ৰথ প্ৰথম দিনা পেলাই ভাগৱত খন মু মুকলি কৰিব।
অ আহা মানুহ কেইজনেও সেয়া ভাগৱতত ঘূৰে নেকি আহা মানুহ কেইজনো ঘুৰে নে
আহা মানুহ কি জনক সেই গাড়ীতে আপোনাৰ সেই ভাগৱত এনে মূৰত লৈ পেলাই গাড়ীতে বহাই লৈ যাই নহয় ভাগৱত খিনি। ভাগৱত এইফালে ভক্ কত তেনেকে লৈ যায় দুজন মান।
অ আগবঢ়ালৈ যায় আৰু
মানে যোনে যিহঁতে পাই আমি খোজ কাঢ়িয়ে যাওঁ আমি খোজকাহি গৈয়ে ভাল পাওঁ আমি এতিয়া ডেকা মানুহ হয় ন।
অ বোৱা মানুহ কেইজন গাড়ীত নিব লাগে
উম বাৰু ঠিক আছে আপোনাক অহাবাৰ মই লৈ মাতিম আহিব দেই চাই ভাল পাব।
অ অ হ'ব দিয়া বাৰু ন উম হ'ব দিয়া অ
হব দিয়া